অ'। হেল্ল' অ জেঠাই।
কি খবৰ তোমালোকৰ?
এ কি কব আৰু আছো ভালেই নাই-নাই। বহুত দিনৰ মূৰত বোলো মাতটো শুনিলো, ভাল লাগি গ'ল। আপুনি জানেই মই আপোনাক কিমান ভাল পাওঁ।
তাকে সেইকাৰণেতো কৈছো আকৌ।
তাকে ভালেই কৰিছা, এ কি কব আৰু বিলাক ঘৰৰ কামত ইটো সিটো লাগি থাকা যায় যে পাহৰা নাযায় বাৰু। মানে কামত লাগি থাকোতে। তেওঁক অকনমান এইবিলাক। চিজিল তিজিল কৰি আছো এইকেইদিন
সৰু ছোৱালীয়ে যদি তেনেকুৱা আমাৰ বোৱাৰী মানুহ বুলি ক'লে আৰু কামৰ অন্ত আছে ন তুমি কোৱাচোন হয় ন নহয়? ইটোৰ পাছত সিটো বা তুমি মানে ইটোৰ পাছত সিটো তুমি ভাবিবা এইটো কাম কৰি অকনমান বহি লওঁ, এইখিনিতে নাই তাৰ পিছত দেখিবা বেলেগ। বেলেগ এটা কামে মুখ মেলি ৰৈ আছে মোলৈ। সেইটো নকৰিলে নহয়। সেইটো কৰিল অ একেবাৰে এইটো কৰি লওঁ আকৌ দেখিবা বেলেগ এটাই মুখ
আমাৰ মাৰো সেইটো গতি গম পাইছে নাই। মই কওঁ কিবা এটা চাহ অকণ খাই লৈছোঁ‌। অ এইটো কাম কৰি লৈ পেলাই মই। চাহটো খাই আছোঁ। তাৰপিছত আকৌ দে কিবা বহি ইটো কামত লাগি আছে। আৰে চাহ কাপ টো খাই লোৱা দেহা নহ'লে বেয়া হৈ যাবগে।
সেইটো হয়। কিন্তু মানে আমি কি ভাবো জানা একেবাৰে আজৰি হৈ বহি।
আজৰি হৈ গ'ল। এই ময়ো সেইটোয়ে ভাবো কেতিয়াবা মা কৰবালৈ গলে মই বোলো মোক মানে ৰাতি। ৰাতিপুৱা মই ৰুটি খাওঁ, ৰুটি চাহ কাম মোৰ শান্ত। লৈ খাবলৈ লাগে মানে? সেই শান্তিটো বিচাৰতে, বিচাৰোতে গৈ পেলাই অ বহুত হৈ যায়গে
কি হয় যে আমাৰ মাইকী মানুহ বিলাক এনেকুৱা নাজানো মাইকী মানুহে কামেই বুজি পায়।
সোনকালে বেয়া হৈ যায় আৰু বেমাৰ হৈ যায়। যে এইটোৱে আৰু। তাৰ বাদে একোডাল নাই।
সেইকাৰণে সঁচা কথা দেউতা গা মূৰ ভাল নাই এতিয়া।
এতিয়া বৰ্তমান ঠিকে আছে, বৰ্তমান ঠিকে আছে মানে এই আমাৰ দাদা এজনৰ গা বেয়া নহয় বেছিয়ে অসুস্থ বাৰু তাতে গুৱাহাটীলৈ খ খবৰ ল'বলৈ গ'ল মই আপোনাক কৈছিলো নেকি? হ'ল কেইদিনমান। হল এতিয়া পৰহিলে মানে আহিব অ গতিকে দাদাৰ গাটো বেছ এ বেয়া আৰু আজিকালি মানে সিহেঁতি এতিয়া ভাবিছে হ'লেও চৰকাৰীত কৰিলে অকমান কম পৰিব যেন লাগিছে অনুমান। কাৰণ কিড কিডনীৰ ট্ৰেসপ্লেন্টৰ কথা আছে যে
চৰকাৰীত কৰিলে অকমান কম হয়ে বাৰু!
সেইটো কাৰণে কিবা কাগজ পাতি লাগে নেকি তাৰ পিছত মানে আমাৰ দাদাৰ মানে ভাই সৰু দাদাটো মাজু দাদা- মাজু দাদা মানে ঘৰলৈ যোৱা কথ থা দাদা গুৱাহাটীত থাকে কিন্তু তেওঁলোকৰ অৰিজিনেল ঘৰ মানে অ হেৰি গহপুৰত। মানে বৰ্তাই গহপুৰত ঘৰ বনালে। সেইটোকাৰণে তাৰ মানে মাজু দাদা গৈ পেলাই গহপুৰৰ পৰা কিবা কাগজ পাতি অলপমান আনা কথা মানে। সেইটো কাৰণেও আমাৰ দেউতাক মানে ৰখি খিয়া দিছে, ৰখিয়া মানে বেলেগ একো নহয় খোৱা-বোৱাখিনি বনাই দিবলে। সেইটোৱে মানে গতিকে, দেউতা গৈ পেলাই তাত বন্দী হ'ল। অ' বিপদত মানে কি হয় আমাৰ সেই-সেই বৰ্ত তাজনে আমাক মানে বহুত উ হেৰি কৰে মানে সহায় সাৰথিত কৰি থাকে। আৰু আমাৰ মোৰ দেউতা তাক মানে বৰ মৰম কৰে। গতিকে স এই বি ভোটৰ সময়তহে মানুহক দেখাটো, দিয়াটো বা লগত থকাটো সাহস হয় সেইটোহে ডাঙৰ কথা। এনে আপুনি সুখৰ সময়ত দাইল-ভাত বাকী মাংস পাত খাই থাকি লাভ নাই। বিপদৰ সময়ত লাগিলে শুধা ভাতেই খাওক। লগত থকাটো এটা ডাঙৰ কথা আৰু মানুহে-মানুহে অকমান আজিকালি দিনত বুজি পাব লাগে গম পায় আৰু ঘৰ দুৱাৰ আৰু এৰি থৈ যাব নোৱাৰা হলো যাবটোতো আমি চব লাগিছিলে এৰি থৈ যাব নোৱাৰি মানে আমাৰ এইখিনিতে মানে সিদিনাখন কি হ'ল অলপতে আমাৰ বৰমা এগ এজনৰ এগৰাকী ঘৰত অ' ল'ৰা দুট সোমাই গৈছিলে দিনৰ দুপৰীয়া দেখ -দেখ অখুমাই গেট খন খোলা আছিলে এক্সু আচলতে মানে তেওঁলৰ গেটখন বহুত ডাঙৰ বৰমাহাটৰ গেটখন। খন আৰু বহুত ও বহুত মানে টান মানে সহজে থেলিবলৈ দিগদাৰ মানে এ আমাৰ কথা কৈছো মতা মানুহৰ কথাটো এনেকুৱা নহয় এনেকে যে ঠেলি দিয়ে চকা থকা বা তেনে মই মানে কিবা জাম থকা নিচিনা মানে উম 'আৰু শব্দ বহুত হয়। বৰমা মানে ছোৱালীজনী, অ বৰমা ছোৱালীজনী মানে ঘৰতে আছিলে নাতিনীয়েকৰ সতি মানে নিজৰ জীয়েক আৰু যোৱাই কোনোবা ফালে গৈছিলে জীয়েক জীয়েকে আৰু নাতিনীয়েকে ঘৰতে শুই আছিলহি স্কুলৰ পৰা আহি।
উম
ক'ৰ্টত কৰে মানে তাৰপিছত এনেকে আহি তাই কুকুৰ দুপাক কামৰ পৰা আহি পেলাই শুই আছিলেহি তেনেকুৱাতে বৰমাই আকৌ শব্দ শুনি আগফালে গ'ল এনেই আক আগফালে নাযায় সিহতৰ ঘৰ কুকুৰ এটাও আছে সি আকৌ ইমান ভুকি থাকে যদি ইমান তেনেকুৱা নহয় মানে চোকা নহয় দেখাতহে চোকা কিন্তু কুকুৰতো চোকা নহয় আছে চলদন তাৰপিছত তাৰপছত গ'ল বৰমা এনেকৈ বোকা দেখি এনেক ওলাই যওঁতে দেখিলে ল'ৰা দুটাক সোমাই আহি পেলাই আকৌ বৰমাক দেখি ইফালে গুচি গল বৰমাক সুধিবই নাপালে বাইকত উঠি গুচি গলগৈ মানে।
অঁ
গতিকে আজিকালি মানে অকলে থাকিবলে ভয়।
অ দিন দুপৰতে দিন দুপৰতে চুৰ হয়অ আমাৰ এইফালে যে দিনতে চুৰ হয়।
ওলাই গৈছিলেহে বেছি টাইম হোৱাও নাছিলে।
ইচ্ ৰাম
ধৰক অকমান বয়স হৈছে। গতিকে মানে বৰহাই আৰু মানুহে চাগে চাই থাকে এই মানুহটোৱে কেতিয়া ওলাই যায় বোলে কেতিয়া কমাই বা ঘৰত কোন থাকে তেনেকুৱা
এইবিলাক চব ওচৰে পাজৰে জনা বুজা মানুহেই হব।
জনা বুজা মানুহ আৰু আজিকালি আপুনি কাকো বিশ্বাস কৰিব নোৱাৰি সেইটো কাৰণে মানে আমি এতিয়া - 'আমি এতিয়া মানে ঘৰ এৰি যোৱাটো সম্ভৱ নহয় মানে দেউতাই গুচি গ'ল। আৰু মানে কি হয় আমাৰ খুৰাৰ ল'ৰাটো লগোন দিয়নি পাতোতে মানে আমা দেউতাক মাতিছিলে যাব নোৱাৰিলে, আৰু তেতিয়াই কৈছিলে হ'ব মই যাম বাৰু এনেকে বুলি
উম
উ মই খবৰ এপাক যাম বাৰু। তাৰপিছত তেতিয়া যোৱা নহ'লে, মানে এতিয়া আকৌ কালি তেহেতৰ তালৈ যোৱা কথা আছিলে খুৰা তালৈ, আকৌ ল'ৰা তৰ বোলে ক'বাত ভৰিত দুখ পালে, আমাৰ সিও চাকৰি পালে মানে ইয়াৰ পা
উম, উম।
খুৰা লৰাটোৱে।
অ থাওক দিয়া।
অ' ম-ম হেৰি এইটো লোকৰ সি যে খেলা ধুলা কৰে কাৰণে সেইটো তাৰ ফালৰ পৰা পাইছে। তেনেকি অ তা কৰি পেলাই সি তাত-তাৰপিছত আৰু কালি মানে ভৰিত দুখ পালে বোলে মাকহঁতে আকৌ ডক্তৰ তালৈ লৈ যাবলগীয়া হ'ল তাৰ। তাৰপিছত আহ মোৰ দেউতা যোৱা নহলে আৰু আজি মানে কি হল খুৰীয়ে উবেৰ এখন বুক কৰি দিলে তাৰপিছত আৰু তাৰ পৰাই লৈ আহিলে ঘৰলৈ। আনি পেলাই তাতে খুৰাহঁতৰ ঘৰতে চাগে ভাত পানী খাই পেলাই আকৌ যাবগে চাগে। কিবা লাগে?
অ'
তেনেকুৱা মানে।
ইয় বিপদ হক সকলোৱে ঠগ খালি পৰিয়ালত বিপদ।
অ বিপদ আমাৰ যে আপুনি বিশ্বাস কৰক আমাৰ যেতিয়াৰ আইতা ঢুকালে তেতিয়াৰ পৰা মানে মানুহে যে কয় ঘৰৰ মানে হেৰি মূল মানুহ ঢুকালে কিবা এটা হয় তেতিয়াৰ পৰা মানে আমাৰ ইটোৰ পিছত সিটো সিটো সিটোৰ পিছত সিটো সিটোৰ পিছত সিটো। আমাৰ ভাইটিৰো এক্সিডেণ্ট হ'ল। আমাৰ খুৰা লৰাটোৰ চাই তেলৰ পৰা পৰিয়েই গোটেই মূৰটোৱে চিলনি পৰিছে। চাইকেলৰ পৰাহে পৰিছে, চাইকেলৰ পৰা কোৱাটোনো কি ডাঙৰ কথা। আৰু বোলে স্পীডত গৈছে সেইটোও নহয় ঘৰৰ পদূলিতে! পদূলিতো পাৰ হৈছে তেনেকুৱাতে।
মই দেখোন এ যোৱা বছৰ পৰি পেলাই ভৰি সেয়ে চব হাড় ফাটিছিলে। গতিকে তেনেকে পিছল এটা খাই পেলাই বহুতে যেন হাঁহ ফাটিব লগা হয় সেই
অ' অপাৰেছন কৰি আনিলেগে বাহিৰত গৈ পেলাই। তাৰপিছত আকৌ আমাৰ ঘৰৰ খুৰাটো অপাৰচন হল, আমাৰ আটাৰ সেই এগাৰ বেয়া হৈয়ে থাকে দেউতাৰ।
হয় ছাগে।
সে আমাৰ ভাল আছে সঁচাকে কৈছো। আপুনি বিশ্বাস কৰক। ও জেঠাই আমাৰ মানে ডাঙৰ বৰ টা বহুত ভাল আছে ভালে আছে। ভালে থাকক বাৰু সদায় ভগৱানে কৰক ভালে ৰাখক। বয়স যথেষ্ট হৈছে মানে আমাৰ বৰ্তাৰ বয়স হয়তো পঁচাশী বছৰ মান হ'ল। কিন্তু বত তাই এতিয়াও খৰি যেনেকে ফালিব বা ঘৰৰ কাম যেনেকে কি কম? মাছ মাংস সকলোখিনি ধুনীয়াকে হয়। অসুস্থ? একদম সুস্থ। এ-একো নাই বেমাৰ-আজাৰ একো চুগাৰ পাধৰি একো নাই। মানে গেছ ৰো একো নহয় চুগাৰো একো নাই মানে কত খাবলগীয়া পেছাৰ একোৱেই নাই।
সেইকাৰণে তেখেত সুস্থ হৈ আছে।
সঁচাকে সুস্থ আৰু মানে কি জানে নাই সুস্থ মানে মানুহৰ মানসিক টো এটা কথা দেই অসুখ কৰাৰ। বৰ্তাই আমাৰ বৰ্তাই কেতিয়াও চিন্তা লৈ য মানে নাথাকে। মানে চিন্তাত নাথাকে মানে। কবলৈকে ফোন কৰিব কিবা মনত কথা থাকিলে হল হলকে কৰিলে কথা শেষ আৰু চিন্তাও শেষ। এতিয়া মানে বৰ্তাই চিন্তা শেষ হয় কিন্তু বৰ্তাই আকৌ চিন্তাটো পুতেহঁতক দিয়ে মানে এই ডাঙৰ দাদা মানে আমাৰ বৰ্তাৰ মানে বহুত একদম মানে মাক বাপেকক ভগৱান দেখা দি দেখে বিশেষকে বাপেকহঁতক।
উম
এতিয়া মানে দাদাই মানে এইটো ভাবে মই আটাই দেউতাই চাকৰি কৰিছিলে যদিও মই দেউতাক মানে সুখত ৰাখিম। সেইটো কাৰণে মানে আমাৰ মাজুল দাদা ইমান একো তেনেকুৱা কাম নকৰে বাৰু, কিন্তু দাদাই ডাঙৰ দাদাই সেইটো কাৰণে ঘৰলৈ পইচা- চইচা পঠিয়াই থাকে আৰু বৰ্তাই মানে কয় মোক ইমান পইচাৰ প্ৰয়োজন হৈছে তুমি দিয়া আৰু দি পঠিয়ায়।
উম
দি পঠিয়ে কাৰণ নেমানে দাদাৰে তেন চিন্তা বেছি টা দাদাৰ চুগাৰো হল চব হল মানে।
তাখেত ঠিকে আছে। তেখেতৰ সন্তানহে গৈ পেলাই হেৰি গ'ল।
অ', আৰু মানে বহুত মিলা-প্ৰীতি জানে নাই ভাই-ককায়েৰ? বেলেগক আপুনি তেনেকে দেখা নাপায়। ইমান মিলা-প্ৰীতি মানে গাড়ী উ কিনি পেলাই এই ডাঙৰ দাদাই মাজুটোক দিছে গাড়ী এখন, মানে ঘৰত চলাবলে কাৰণে।
অ আজিৰ ন ও।
খুব কম। আৰু আপুনি গেৰেজ বনাইছে, তিনটা বনাইছে। গাড়ী থাকক-নাথাকক, তিনটা ককাই-ভাই তিনটায়ে- তিনটালৈ তিনিটা বনাইছে। ডাঙৰতোৱে বনাই দিছে। অ'। আৰু সিহঁতৰ মানে এইটো মোৰ ব স্তু বুলি নাই মানে। সিহঁতৰখন নুশুনে শনি।
হওক দিয়া এইবিলাক আদৰ্শ
আৰু এতিয়াও যে আদৰ্শ আদৰ্শ মানে আমাৰ ঘৰখনৰ সেইটো পাৰতেই তেনেকুৱা মানে। বৰতা- ডাঙৰ বৰতা লৈছে আৰু ডাঙৰ বৰ্তাই ৰাখিছেও কিন্তু! মানে। একদম আটা মা কিবা এটা বুলি ক'লে একদম চব। ঘৰ বনোৱাৰ পৰা ধৰি সিহঁতক চলোৱাৰ পৰা ধৰি। এতিয়া মানে মোৰ বস্তু বুলি নকয়। এতিয়াতো মাজু দাদাই চাকৰিও নকৰে বা ইমান ডাঙৰ একো নকৰে। কিন্তু মাজু দাদাক যে সম্পূৰ্ণ গুৰুত্ব দিয়ে। সম্পূৰ্ণ পইচা-পাতি, খৰচ উম, ডাঙৰ দাদাই দি থাকে।
মানুহৰ মানসিকতা সঁচাকৈয়ে শলাগিবল ইয়া দেই।
অ', সলাই দিবলগি এতিয়া সেইটো কাৰণে ডাঙৰটোৰ বেমাৰ হৈছে মাজু দাদা এটা আহি পেলাই ডাঙৰ দাদাৰ লগতে আছেহি।
অ', ভাল লাগে এনেকুৱা দেখিলে সঁচাকে।
অ
বাৰু, ঠিকেই আছে দিয়া ফোন এটা বোলো কৰিলোঁ। মাক কবা মই ফোন কৰাৰ কথা দেই। দিয়া।